হেল্ল'?
হেল্ল'?
হেল্ল'?
অ'।
হেল্ল'?
অ', কোৱা।
হেল্ল'?
হেল্ল', কোৱা, কি ক
আছোঁ এনেই, ভাত খাই আছোঁ, তুমি?
মই আছোঁ এনে, শুই আছিলোঁ।
তোমাৰ মাততো বহুত লাহেকে আহিছে।
লাহেকে আহে, কিয় বা।
উম, নেটৱৰ্ক, নেটৱৰ্ক যোৱা, থাকা জেগাত যোৱা। এই এতিয়া বাৰু
নেটৱৰ্ক আছেতো মোৰ ফুল।
উম, ভাত খালা?
অ', খালোঁ।
উম, কিহেদি খালা?
দালি, আকৌ ঢেকীয়া আলু ভাজি, বুট তেনেকেই খালোঁ, ভাওনাত নাহা, যাম বুলি ভাবিছোঁ।
হা, হা?
হা?
ভাওনাত
ভাওনাত নাহা, তাকে যাম বুলি ভাবিছোঁ।
লাষ্ট, লাষ্ট, লাষ্ট, খাব পাৰিবা। অ', কেতিয়া আহিবা?
চাওঁ কেতিয়া যাওঁ, গ'লে কল কৰিম।
অ', কৰিবা লগ ধৰিম। তোমাৰ তোমাক লগ পোৱাই নাই।
পোৱাই নাই বহুত দিন হ'ল।
উম
কিহৰ লগত ভাত খাই আছা।
হম হুম
ভাত কিহৰ লগত খাই আছা?
ভাত মায়ে খাৰ তৰকাৰী বনাইছিলে।
অ'
তাৰপিছত কুন্দুলি ভাজি।
অ'
আৰু ভাত অকমান চিপছ টিপছ লৈ লৈছোঁ।
অ' ঠিকে আছে।
কোৱা
কোৱা ক'ৰবাত ফুৰিব চুৰিব নোযোৱা নেকি ফুৰিবলে
যাম বুলি ভাবিছোঁ ফেমিলি লৈ পেলাই।
অ'
তাৰপিছত তোমালোকে ওলাবা।
তাকে যাম বুলি ভাবিছোঁ শুনিছা অ' শুনিছোঁ সেইকাৰণে ফোন কৰিছোঁ যাবা নেকি ক'ৰবাত।
উম
ওলাবা তুমিও অ' তাকে পাৰি যাব।
তাকে
উম
চাফা কৰিবা ইমান গৰম পৰিছে ন'
অ' আজি বেছি গৰম লাগিছে অশান্তি লাগি গৈছে।
বহুত দিন হ'ল ন' তোমালোকে আহাই নাই ইয়াত। হম?
বহুত দিন হ'ল কৈছোঁ যোৱাই নাই, হা?
একোৱে শুনা নাই মই।
বহুত দিন হ'ল কৈছোঁ।
উম, উম।
শুই থাকিলোঁ ৰাতিপুৱাৰ পৰাই অলপ আগতে উঠিলোঁ এতিয়া লেপ খিনি ৰ'দত দিছোঁ।
টাইমোতো নোপোৱা? এক মিনিট ৰখাচোন আহিছোঁ ৰখা।
অ'।
কোৱা। হেল্ল' হেল্ল'? হেল্ল'? হেল্ল'? হেল